আ', কোৱা।
কি কৰিছা?
এ', আছোঁ আৰু।
আহ', ভাত-পানী খালা?
এ খাই মেলি বহি আছো।
কি বনা এ মই খালো খাই মেলি ঔষধ চৌষধ খাই পেলাই অলপমান শুবলৈ ধৰিছিলো হে তাৰ পিছত ভাবিলো আমিতো এতিয়া আকৌ ফিল্ম যোৱাও কথা আছে ন সিইদিনাখন যে কৈছিলা। মাপল তাই যায় নাযায়।
ভাবি আছো মই যে খাই লৈছো কাম চাম কৰি লওঁ তাৰ পিছত সন্ধিয়া মানে ওলাম আৰু আঠটা বজাত হে আছে।
অ', তাকেটো, মই তাইক সুধি লওঁ বোলো যায় নে নাযায়?
উম', কোন কোন যাবা?
মই বা তুমি, আকৌ দাদা এজন।
অ', দুজন যাব ন? একো নাই, চবে একেলগে গলে ভাল ভালো লাগিব ন গ'লে আকৌ? আকৌ খোৱা-বোৱা থাকিবনে নাই?
থাকিব থাকিব। আমি এটা কাম কৰিম। এম', তোমাৰ মুভি চাই পেলাই। মুভিতটো মই পপকৰ্ন এটা কিনিম। কিনি পেলাই আ', গোটেইখিনিয়ে খাম আৰু লাৰ্জ তো কাৰণ তাত আনলিমিটেড পাই ন! লাৰ্জটো লৈ পেলাই যেতিয়া আৰু ওলাম আৰু, মুভিখন শেষ হোৱাৰ পিছত ৰেষ্টুৰেটত গৈ পেলাই খাই আহিম নে কি?
সেইটোৱে কৰা ভাল হ'ব। মানে ফুড ফেদত খোৱাতকে ৰেষ্টৰেণ্টত গৈ পেলাই মজাচে খালেই হ'ল ন গোটেইখিনি একেলগে বহি!
অ', পইচাটো গোটাই পেলাই গোটেইখিনিয়ে উম', এ', এবাৰ যে আমি যে আ', আমি যে এবাৰ পিকনিক খাইছিলোঁ।
আ'। আ', হেল্ল'
অ', আমিযে এবাৰ পিকনিক খাইছিলোঁ।
অ'।
আকৌ খাম বুলি কৈছে সিহঁতে। পৰহিলে।
পৰহিলে।
উম'।
পইচাটো কিমানকে উঠাব বাৰু?
এশ।
পইচা এশ, আইটেম?
আইটেম তোমাৰ, ব্ৰইলাৰ আৰু পোলাও।
ব্ৰইলাৰ আৰু পোলাও বনাব কোনে মই?
পোলাওটো মই বনাম।
মাংসটো মই বনাম।
অ'কে। মাংস কেনেকে বনাবা?
কে বনাম তেল দিম। মেটেল অ', গ্ৰেভি টাইপ।
তেনেহ'লে দালি এখন বনাব লাগিব।
অ', অ', সে-সেইটো এস্কট্ৰাকে অকন বনাই ল'লে হ'ল জোনে জোনে মানে গ্ৰেভিটো ভাল নাপায় মানে, জোল লাগে।
মানে সুদা সুদা নাখাই যে কিছুমানে।
উম', সেই তেনেকে বনাই পেলাই উম'। উম', ঘৰটো হেৰি পিকনিকটো মেৰতে?
মেৰতে অ আগৰ জেগাতে আমাৰ আগল মানে পুৰণা প্লেছ
পুৰণা প্লেচটোত আমাৰ
উম মাহত কি কৰি আছে
আছে পাপা আহিছে যে পাপাৰ ওচৰত গৈছে তেনেকে দেউতাই আহছে আমাৰ দাম্পা এখন যে গেট ইচছাত খুলিবোৱা গৈছে চবেই একদম মই এনেই বাগৰি অ', আহিছে, এইমাত্ৰ আহিছে। অ', এ', বাগৰি আ মই ভাবিছোঁ আ-একদম কাম চাম কৰি লওঁ, আঠটা মানত ফিল্ম চাব যাম। চ আগতে কাম কাম-চাম কৰি ঠিক কৰিব লাগিব ন! নহ'লেতো ন- থৌৰে দিব মোক ঘৰৰ পৰা যাবলে কাম-চাম নাই কৰা বুলি!
একেই। ময়ো এই কাম-চাম কৰি আজৰি হৈছোহে। এতিয়া আকৌ কাঁহি-বাতিখিনি ধুব আছেই।
তাকে। মই ধুলোঁ বাৰু। এতিয়া পানী আহিব, ৱাটাৰ চাপ্লাই আছে পানী ধৰিম। আকৌ সন্ধিয়া চাহ পানীকণ বনাই নিদিলে মোক ৰে যাবলৈ দিব নিদিয়ে মোক কেতিয়াও নিদিয়ে ঘৰৰ কাম বাদ দি পেলাই মই যদি এতিয়া যাওঁ মই
ইয়াই অ একেই অ চবৰে গোটেই আমা বাএ ৰিল বনাব গৈছো ৰ'বা
ৰিল বনাই আছে
তাই এতিয়া কাপোৰ চাপোৰ পিন্ধি
ত কি মই ভাবিয়ে আছো বাৰ সময় নাইকিয়া এইটো সিটোে এতিয়া চিনেমাসন চাবলৈ মানে ভাগ্য মূৰত পাইছো যেন পাইছো মই ফুৰিবলৈ যাবলৈ
উম এ আমি তেনেকে নাযাও এই নহয় এবাৰহে গৈছো
তাকেহে কিমান দিনৰ পিছত কৈছা
এ নোলাই যে চব ফ্ৰি নাথাকে
তাকে ৰিল বনোৱা
হা
নাই
কি কৈছা
ৰিল বনোৱা মোৰ কপালত নাই বোলো
আৰু পুৰোহিলে বনাবা দিয়া
তাকে পহিলা গিফ্টটো মোৰ
গিফট উ এটা কাম কৰিম
উম
মই পিন্ধা টি চাৰ্ট এটাকে লৈ যাম
পিন্ধা দিছে ছেকেণ্ড হেণ্ড এই ছেকেণ্ড হেড মাল ইউজ কৰিব নাপায় নহয়
একো নহয় এইবিলাক মৰম বাঢ়ে
ফাৰ্ষ্ট্ হেণ্ড বস্তুহে লাগে মোক
মৰম বাঢ়ে
মৰম বাঢ়ে
উম
তাৰ মাজত আকৌ নিগনিয় বোলাক তিনি চাৰিতা খুটন দি থৈছে তেতিয়া
একো নহয় এইটো চিলাই দিম
অ চিলাই দিবা কি চিলাই দিবা একেবাৰে গাঁঠি চিলাই নে লাহেকৈ চিলাই
গাঠি চিলাই
গাঁঠি চিলাই দিলে ফুলি থাকিব নালাগে নালাগে নালাগে নালাগে একোৱে নালাগে দেই মোক একোৱে নালাগে
কিয় নো ধেত
হা নালাগে নালাগে না। দাদা কেইটা আহিবনে নাই?
দাদা কেটা যাব। উম', তুমি মাতা নাই বোলে, সিহঁতে বেয়া পাইছে।
এ', আই মই কালি সৰুটোক কৈছোঁ নহয়!
কি কৈছে হি?
কৈছে বোলে, চাওঁ বোলে অকলে অকলে পাতিছা। মইচোতে অকলে অকলে নাপাতি পেলাই মই দুকেলে দুকেলে পাতিম নেকি বোলোঁ!
তাকে হে
পইচা আহি যাবা আ ব
কেক কাতিবা নে নাকাতা
আহিব
কেক কাটিবা নে নাকাটা
হাতত নাই কন তু
নাই নেকি? হ'ব পাচ টকীয়া এটা লৈ যামগৈ।
তাকে পাঁচ টকা মিলাই দিম। দচ টকীয়া লৈ ললেই হ'ল।
আ', এ পাচ টকীয়াটো ভাল। হেইটো গোল যে।
তাকে। সেইকাৰণ মই দুখীয়া না!
উম'। এ', একেই।
ওলতাহে!
উম', য়ে য়াৰিয়া।
ইয়চ। য়ে চলতা হে আজকালিৰ দিনত! পাঁচ টকীয়া কেগলৌ হেপি বাৰ্থডে তু ইও গাই দিলই হৈ যায়।
উম'।
উম', খালি গাব পাৰা মানুহ থাকিলেই হ'ল।
সেইটোয়েটো। বিজনেচে কৰোঁ আহা।
বাকী ভাত-পানী?
খালোঁ খালোঁ। বিজনেচে কৰোঁ আহা।
কি বিজনেছ?
হে তোমাৰ মুৰ্গীৰ ফাৰ্ম।
অ', মুৰ্গী ফাৰ্ম সে! পাৰি দেই, আমাৰ ঘৰত মানে আছে ন দুই তিনটা হাঁহ! চোৱা আমিও ভাবি আছোঁ যে, ফাৰ্মখন বঢ়াও নেকি! তিনটা চাৰিটা দি কি হবনো! একেবাৰেতে বহুত খিনি মান আনি লৈ পেলে, মানে পঞ্চাশটা ষাঠিটা। তেনেকে সৰু সুৰাকৈ কৰিলেও পাৰি না!
উম', পইচাটো আহি থাকিব।
তাকে যদি কৰাহেঁতেন তুমিও আধা মিলোৱা মইও আধা মিলাইছো, ফাৰ্মখন ডাঙৰকৈ হৈ যাওক মানে! চেলো হওঁক, ইনকামো হওক দুইজনীৰে।
উম', এইবিলাক মুৰ্গী বিলাক ক'ৰ পৰা আনিবা? মুৰ্গী পোৱালী?
মুৰ্গী বিলাক আছে। শিৱসাগৰৰ এটা মানে আৰু তাৰমানে ফাৰ্ম ডাঙৰ ফাৰ্ম য। মানে-মানে যে অসমৰ চব চুকে-কোনে মানে মানে ট্ৰান্সফাৰ কৰে এইবিলাক হা।
অ'।
অ'।
ভালেই হ'ব তেনেহ'লে। কন্টেক্ট আছে?
থকাতটো বাৰু আছে।
হেল্ল'
থকাটো আছে
মাতটো ফাটি ফাটি আহিছে।
মোৰ দাদাৰ তাত আছে মানে!
উম
যে ই এনেও মানে লৈ থাকে ন আনা নিয়া কৰি থাকে
অ' অ' দাদাই লৈছে।
উম, সি লৈছে মানে। নিগ মনেত আটাা তাৰ পৰা আহিয়ে কৈছে বাৰু মোক মানে কৈছে কৰিব পাৰ তহঁতেও তাইকো কবি লগজনী চৌ সেইটো কাৰণে তুমি কৈছা না? সুধিব পাই গলোঁ। সেইকাৰণে কৈছোঁ আৰু, যদি কৰা তেন্তে ভাল। আধা আধা ফিফ্‌টি ফিফ্‌টি যদি মিলোৱা যায়! তেন্তে ফাৰ্মখনৰ মানে খৰচা আছে ন ঘৰ এটা বনাব লাগিব। চৌ এইখিনিত মই বনাচ আনা আছে। আকৌ যদি মাহেক মূৰত মানে যদি অকমানোতো বেমাৰ-আজাৰ ধৰে না এইবিলাক বস
উম', উম', উম'।
চৌ সেইটো কাৰণে মানে, ঔষধ এটা থাকে ন! ঔষধ আনিব লাগিব, প্ৰটিন লাগে, বেজ দি আছে ভেকচিন। চৌ-বহুত দামৰ এইসোপা!
কিমান মান লব চাগে?
ল'ব চাগে যদি মানে পঞ্চাশ টা মানে এটা বটল মানে চলি যাব ডৰশ তিনি চাৰে তিনিশ তেনেকুৱা থাকে না, আৰু যদি জোখতকে বেছি আনা তেতিয়া দাম বেছি হ'ব।
অঁ। তোমালোকৰ যোন কেইটা পোৱালি আনিছা, সিহঁতক ঔষধ খোৱাইছা?
অ' আমাৰ খোৱাই আছে কেনে ধুনীয়াই আছে সেইকেইটাও ঠিকে আছে, ছাগলী খিনিকো খোৱাই আছে, অ' ছাগলী জানা ছাগলীও পাৰা।
ছাগলীও পাৰি অ' ছাগলীতটো প্ৰফিট আছে, আকৌ এ' দাদাৰ লগত মই দাদাই ৰাতি কিবা কৈছিলে, কৈছে বোলে হেৰি গাহৰি বোলে বিক্ৰী কৰিব বোলে।
অ' গাহৰি কথা কৈছিলে কিন্তু গাহৰিৰ মানে ঘৰত পোহাতো মানে কিবা লেতেৰা - লেতেৰা ল হয়।
অ' গোন্ধাই।
মানে কিনি পেলাই যদি বেলেগক মানে দিয়া হয় পোহিবলে সেইটো প্ৰফিট আছে ন, কাৰণ য মানে কছাৰী মানুহ বড় মানুহ বিিলাক থাকে ন চ' সিহঁতেতো মানে বহুত পাৰে না শেই সোপা কৰিবলৈ
উম উম।
ছাগলী - তাগলী সেইবিলাক আমি জানো বাট গাহৰিটোতো আমি নাজানিম না। কি কৰিব লাগে মানে যদি কিবা কি খুৱালে ভাল। খোৱালে বেয়া সেইটো কাৰণে
উম উম সৰতত আৰু চব মেডিচিন থাকে।
বহুত চব থাকে আৰু মানে ছাগলী -তাগলী আমি পাৰিম কাৰণ ছাগলীতো ইমান মানে বেমাৰো নধৰে। ন আৰু বেমাৰ হলে ঘাইৰিক খুৱাই দিলে হৈ য যেনেকে পেলু হ'লে কিবা হয় শেৱালি ফুলৰ পাঠ তেনেকে খুৱাই দিলে চলি যায় ব গাহৰি যদি কিবা হয় আমি সেইটো নাজানিম নহয় যে কোনটো খোৱালে ভাল, কোনটো খোৱালে বেয়া
অঁ সেইটো হয়।
উম উম সেই টোৱাই
তাকে মই ভাবিছো তগ লগত কথাা তাইৰ লগত কথা কথা পাতি পেলাই মানে বিজনেচ এটাকে ইষ্টাত কৰো, এনেই তোমাৰ ঘৰত বহি থকাতকে আমনিও লাগে দিয়াচোন
সেইটোৱেই এ মানে এইবিলাক জীৱনৰ লগত থাকিলেও মানে অকণ টাইম পাছো হৈ যায়, মুডতটোও ভাল থাকে অলপ
উম। তাকে মোৰ চিন্তা কৰি আছিলো সেইটো কথাকে মই তাই ফোন তাই ফোন কৰিলেো বোলো কথাটো ক'ম।
উম। আৰু মানে বাহঁতকো ক'বাত যদি কৰে তেন্তে নাই মানে দুজনীতো ইমান
উম উম।
মানে আৰু যদি দুটা, তিনিটা মানে থাকে আৰু মানে মানে হেল্পাৰ টাইপ
সেইটোৱেই-
হেল্পাৰ টাইপ হলে ভাল না
উম, ভাত কি বনালে?
ভাত আমাৰ মাংস বনাইছিলে।
বাহ! কোনে?
এই বনাইছিলো আৰু মইয়ে।
বাহ! কি কে গ্ৰেভি নে জোল?
জোলেই বনাইছিলো, মা মানে গ্ৰেভি নাখা
নাখায় নিকি?
সেইটো কাৰণে।
হেল্ল'!
হেল্ল'!
গ্ৰেভি নাখায় নেকি?
উমহো, মানে ইমানটো মানে হেৰি ভাল নালাগে।
অ'।
সেইটো কাৰণে সুম এনে জোল টাইপে বনাই দিয়া হ'ল।
উম।
তেনেকে আছোঁ আও। মই মই বনাইছো আৰু বেয়া লাগিব নেকি।
উম, মাষ্টাৰ চেফ।
য়েছ।
কি ক কেনেকে বনাই বাৰু! ৰেচিপিটো কোৱাচোন।
কেনেকে বনাই মানে ফাৰ্ষ্টত, কেনেকে কম এতিয়া ফাৰ্ষ্টত তেল ঢালিব লাগে।
উম।
তাৰপিছত আকৌ মানে যিমান আদা, নহৰু এইবিলাক পেষ্ট থাকে যে। সেইবিলাক লাগে। মইচা মচলা চছলা
তাকেত
নহয় খুন্দি দিওঁ।
অ', পেকেটটো বেয়া বুলি কয়।
উম, পেকেটত মানে চেনটো ভাল নলয়।
উম, উম।
তাৰ পিছত কৈ দিওঁ পিয়াজ চিয়াজ দি পেলাই মানে মছলাটো পুৰা ভাজিব লাগে একদম। গুন্ধ নোলোৱালৈকে পুৰা।
উম।
গোন্ধ ওলোৱা ওলোৱা পিছত মানে পুৰা যিতা কাৰণ হ'ব অকণমান পানী দি পেলাই আকৌ হিলাব লাগিব। হিৰাই মেলি তাৰপিছত কিক' মাংসটো বা আলুখিনি গোটাই দি পেলাই ভাজিব লাগিব পুৰা ভাজি, ভাজি, ভাজি, ভাজি। তাৰপিছত অকণ মানে যেতিয়া মানে অকণ কোমল কোমল হৈ গৈছে মানে ফ্ৰাই টাইপ তাৰপিছত তেতিয়া পিন্ধিলে হ'ল পিছত উতলি থাকিব, কমি থাকিব আকৌ অকণ পানী দিলে আকৌ উতলিব কমিব। তেনেক কৰি কৰি মাংসবিলাক সিজি যাব। গ্ৰেভিটো থাকি যাব, তেনে মজা বনাই। তাৰ লগত অকণ ধনিয় ছটিয়াই দিলে বিলাহী দুটা দি দিলে।
অহ, উম, খাবা আৰু।